হেল্ল' হেল্ল'
হেল্ল'
অ শুনিছানে আফিনা
হেল্ল'
শুনা পাইছা
অ অ পাইছো শু
অ নেটৱৰ্কৰ অলপমান প্ৰব্লেম হৈ আছে নেকি
অ অ
শুনা পাইছা
মই শুনিছো তুমি পাইছানে অ পালো
পাইছো পাইছো শুনা পাইছো অ কি কি খবৰ তোমাৰ
অহ খবৰ আছো দিয়া ভালে
আ ভালে
তোমাৰ
ইমান গৰম পৰি ইমান গৰম পৰিছে ন আছো দিয়া ভালে আছো গৰমৰ কাৰণেহে ওলাই যাব পৰা নাই ৰবা
অ সাহসে নহয় ওলাই যাবলে
তাকে তাকে ভাবিছো আজি ৰবিবাৰ লৰাক ফুৰাবলৈ লৈ যাম কিমান গৰম কেনেকৈ কাপোৰ পিন্ধি ওলাই যাবা কোৱা
এইটোৱে দিগদাৰ তাতকে ঘৰত কমফৰ্টেবল থাকাই ভাল
কমফৰ্টেবল কাপোৰ পিন্ধি থকাৰ বাহিৰে উপায় নাই আৰু
উম হম
পানী পানী চানী খাই থকা হৈছে আৰু বেলেগ খাবলে মন নাযায়। অকল ঠাণ্ডা পানী নেমু চৰবত সেইবোৰ খায়েইে মানে শান্তি লাগে।
উম
আৰু ভাত তাত খালা?
ভাত মই অলপ আগত খালো আজি আলহী আহিলে। আছে আলহী সিহঁতক একেলগে খালো আৰু। ৰেষ্ট কৰিছে ময়ো এফালে ৰেষ্ট কৰিছো আৰু।
কালহি
নাই যাবগে মানে লাঞ্চ কৰিলে আৰু
তাকে আলহী মই ইয়াতে গুৱাহাটীতে
গুৱাহাটী অ জুৰুডত অ অ মোৰো অফিচ এইফালে
অ হয় নেকি
উম
এই গৰমততো তোমাৰ অফিচত অহা যোৱা বৰ প্ৰব্লেম হৈছে চাগে
নাই মই বেয়া নাপাওঁ দেই ভালে পাওঁ ফুল এচিত থাকো দিনটো। এই মোক শনিবাৰ ৰবিবাৰে হে ছুটি যায় অ
দিনটোতো এচিত থাকা আৰামত থাকা কিন্তু মানে অহা যোৱা সৰুতে মানে একদম অৱস্থা বেয়া হৈ যায় চাগে
অ তেতিয়া অলপ দিগদাৰি হয়।
তাকে এইটো এই গৰমটোৱে মানে মানুহক জ্বলাই খাইছে এইবাৰ অইন বাৰৰ তুলনাত এইকেইদিন বেছিকে গৰম দিয়া নাই নে?
অ দিছে দিছে এইবাৰ বেছি। বৰষুণো নাই তেনেকে
বৰষুণ কালি অকণমান দিছিলে নেকি আবেলি তেতিয়া অকণমান ঠাণ্ডা অ অকণমান কিন কিনকৈ পেলাইছিলে।
অ অ টানকে নাহিলে আৰু
নাহিলে এনে ঢেৰেকণ দিছিলে ঢেৰেকণ দে- ভাবিলো যে দিবই নেকি দিয়ক অলপমান শান্তি পাম।
উম হম হম
তো ইমান এটা নাই কিন্তু গৰমটো বহুত গৰম উম উম
তোমাৰ লৰা কিমান ডাঙৰ
ল'ৰা মোৰ ছয় বছৰ হৈছে এতিয়া মে'ৰ সাতাইছ তাৰিখে
অ অ স্কুল কত দিলা?
স্কুল ইতে ব্যক্তিগত এখন সৰু লৰা-ছ- কলে যোৱা স্কুল তাতে গৈ আছে অহাবাৰ প্ৰথম শ্ৰেণী পাব তেতিয়া দিয়াব লাগিব আৰু আৰু আজিকালি নিৰ্বাচন বহুত হেৰি কৰি হয় নহয় মানে বাচি বাচ- যিহে ল'ৰা ছোৱালী লয়
উম
সেইটোৰ কাৰণে বহুত সেয়া হৈছে দিগদাৰী হৈছে
লৰা ছোৱালীৰো লব উম গাৰ্জেননৰো উম
নকবা আৰু যোৱাবাৰ দিছিলোঁ এখন ব্যক্তি ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানতে দিছিলোঁ দিয়াত বিদ্যালয়ত আহ, কিন্তু বহুত আ টান আ তোমাৰ হেৰি কৰিলে। প্ৰশ্নবিলাক সুধিলে, ইমান সৰু পাঁচ বছৰীয়া ল'ৰা ত ইমান টান প্ৰশ্নৰ উত্তৰ দিবলৈ অলপ ভব মানে ঘৰতে কিছুমান পাহৰি যায় হয়নে? অ সেইকাৰণে তাৰমানে অকনমান দিগদাৰী হ'ল কিন্তু সি উত্তৰবোৰ দিছে অলপমান, অলপ ভয় খাইছে কিন্তু উত্তৰবোৰ ভালকেই দিলে। কি কৰিবা তোমাৰ আ চিট আছিল তোমাৰ সত্তৰটা।
উম।
আৰ আবেদন গৈছে এক হাজাৰ। ত' চবকেতো দিব নোৱাৰিব আৰু এনেকুৱা নহয় যে কোনো মাক -দেউতাকে নপঢ়োঁৱাকেতো তোমাক পৰীক্ষাত পঢ়িবলৈ নিদিয়ে।
উ সছ
ত' চবেইতো পঢ়াবয়ে, এতিয়া তাৰে মাজতে আৰু ভাগ্যৰো কথা।
একো নাই ভালকে পঢ়িলে আৰু যিকোনো অনু ঠানেই ভালেই, ভালকে আগুৱাই লৈ গলে হ'ল আৰু আমি গাইডেনচ দিলে।
তাকে তাকে কিন্তু কি হয় জানানে আজিকালি আমিনো চাব গ'লে আমিনো পাঁচ বছৰ ছয় বছৰ বয়সত কি শিকিছিলোঁ হয়নে? চাব যদি যোৱা আমিতো ভালকে এট- এটা ৱৰ্ডো মানে গাঁঠনি কৰিব নাজানিছিলোঁ, শব্দ এটা ইংৰাজীত গাঁ নি কৰিবই নাজানিছ এতিয়া সৰু লৰা -ছোৱালীয়ে তোমাৰ এতিয়াৰ মই আ বি বিষয়বিলাক কৈছোঁ, এতিয়া তোমাৰ এটা বাক্য অস ইংৰাজীত দিয়া বাইক কত নিজে পঢ়ি, নিজে উত্তৰ লিখিব লাগিব।
অ উম।
তাকে মই কেতিয়াবা ভাবো, আমিতো একোৱেই নাজানিছিলোঁ ন। তাকে। আৰু আজি কি বনালা ভাতত? ভাতত কি বনালা আজি?
ভাতত আজি মুৰ্গী মাংস। মাছ, দালি, চবজি এনেকুৱা
উম, আজি ৰবিবাৰ বুলি চবৰে থাকেই আৰু ন।
থাকে উম হুম। তথাপি আৰু বাঘ মানে ৰাতিয়ে ক'লে আৰু আমি যাম। ৰাতিপুৱা উঠিয়ে চব মানে বনাই মেলি ৰেডি কাৰণ জানেই নহয় গৰম কেনেকে, দিনটো সোমাই থাকিব লে
অ। হেল্ল'! হেল্ল'! হেল্ল' শুনিছানে? হেল্ল'! হেল্ল'!